হেল্ল' অঁ কি খবৰ?
অ' ভালেই। তোমাৰ?
মোৰো ভালই দিয়া। কি চাহ তাহ খালা?
উম তেতিয়া মেগী খাইছিলোঁ।
তেতিয়া মানে কি ৰাতিপুৱা সোনাকালে উাঠা নেকি তোমোকে?
অ'।
বা মই এই মাত্ৰ উঠিছোহে। তাৰপাছত উঠি চাহকণ খাইছোঁ আৰু
উম।
এতিয়ালৈ মানে চাহকানেই খাইছো বাকী একো খোৱা নাই বাৰু।
আচ্ছা।
তোমালোকৰ কি মানে ৰাতিপুৱা ভাত নচলে?
চলে মানে আজি মানে মেগী খাইছো অলপ।
উম, উম কি তুমি বনাবা?
অ' মায়ে দোকানত থাকে না দোকান আছে ঘৰত। সেইটো কাৰণে মই বনাম আৰু এতিয়া।
উ দোকান কি তুমি বনাবচোন মানে চব জানা? এই মায়ে মানে কি নবনাই নেকি? দোকানতে থাকে।
বনাই কেতিয়াবা কেতিয়াবা মই বনাওঁ আৰু।
অ' মানে উম আধা টাইম চাগে দোকানত তুমি থাকা, আধা টাইম
উম তেনেকাই উম, উম।
এতিয়া কি অ' মইও তেনেকে মানে ভাবিছিলো যে ঘৰতে আমাৰ এইফালৰ দোকানৰ মানে ইমান ভাল দোকান নাইতো। মানে এখন আছে সৰু সুৰা গেলামাল দোকান আৰু।
উম, উম।
মানে কি বস্তু বেছিকে চেল যায় মানে?
অ' কত দোকানত?
অ'।
আমাৰ দোকানতো এনেকে গেলামাল দোকানে হয় এতিয়া। গ'ম নাপাওঁ এতিয়া কি বস্তু বেছিকে চেল যায়, এতিয়া মায়ে বেছি থাকে ন দোকানত।
অ' মানে এই এইটো মই মানে ভাবি আছিলো আৰু, মানে এনেই মই দোকান খোলা কথা মানে তেনেকে ইমান চিৰিয়াচলি লোৱা নাই। মানে তোমাৰ এনে ভাবি আছোঁ যে দোকান এখন খুলি দিওঁ, খুলি দিলে তোমাৰ কিবি এটা আনি থম আৰু মানে তোমাৰ বস্তু কেইটামান যদি বেছিকৈ আনি থও ন চেল গৈ থাকিব ন।
উম, হব।
তাকে ভাবিছো। বাকী এতিয়া কি তুমি পঢ়া শুনা কিবা কৰি আছানে নে?
পঢ়ি আছো পঢ়ি আছো ছেকেণ্ড ইয়াৰ।
অ', অ'। দিয়া পঢ়া, মই তোমাৰ বি এ ফাৰ্ষ্ট চেম।
আচ্ছা।
এইবাৰ তোমাৰ তোমালোকৰ বাৰলেতো এইবাৰ টান হ'ব চাগে, যি মানে নিউজ চিউজ পাই আছো। আমি বাৰু এইবাৰ যেনে তেনে সাৰিলো।
উম, উম।
তোমালোকৰ ৱাৰ্ড, বোলে এইবাৰ কিবা অ, তোমালোকৰ ইদ দুবাৰৰ পৰা স্কুটি নোপোৱা আৰু।
হা।
অ, এই এইটো নিযুত মইনা আঁচনি মানে বেছিকে কৰি দিব। তোমাৰ মানে এই বছৰ আমাৰ বেচ যোনে যোনে ছোৱালী আৰু ল'ৰাই স্কুটি যি পাব তাৰ ওপৰত মানে নাপায় আৰু এই ইটো বছৰৰ পৰা হিমন্ত বিশ্ব শৰ্মাই মানে টুইটাৰত কৈ দিছে, তোমালোকৰ কাৰণে। বেয়াহে হ'ল মানে।
বাকী এইটো নিজুত মইনা আচনিটো পোৱাই।
অ', অ, তোমালোকৰ ঘৰত কোন কোন আছে তেনে হেল্ল, হেল্ল,
ব, নিজোট মইনা আচনীটো পোৱাই তোমালোকে। তোমালোকে ভাল আৰু।
তাকে মই কৈছোঁ, তোমালোকৰ ঘৰত কোন কোন আছে। তোমালোকে নোপোৱা জানো।
আমাৰ এইবাৰ পৰা পামহে তোমাৰ আমাৰ। এতিয়ালৈকে কলেজেই ষ্টাৰ্ হোৱা নাই, এক আগষ্টৰ পৰা কলেজ ষ্টাৰ্ট হ'বহে তাৰ পাছতহে পাম আৰু বাবু আছো
উম, পাৱ দিয়া বাবু আচনী।
তোমালোকৰ কি তোমালোকৰ কি পোন্ধৰশ টকাকৈ পোৱা। তোমালোকে ভাল দিয়া। হাত খৰচ কিবা ওলাই থাকে।
উম, ঘৰত কোন কোন আছে তোমালোকৰ।
মোৰ ঘৰত তোমাৰ মা, দেউতা আৰু বা আৰু মই তোমালোকৰ?
আচ্ছা। নাই দেউতা আৰু মই আৰু মা।
উম,
দেউতা, দেউতা মানে বাহিৰত কাম কৰে আৰু মা আৰু মই ঘৰতে থাকো।
উম, উম, উম,
এই
এই এইটো। বাকী দেউতাই কি বাহিৰত কি কাম কৰে?
বাহিৰত এনেকে। গম, নাপাও ইমান ভালকে কি কাম কৰে। সনকে ৰাস্তা চ্ত চস্তা এনেকৈ বনায় বুলি এনেকৈ কৈছিলে নেকি অৰুণাচল ফালে।
অ, অ, অৰুণাচল ন অৰুণাচল জেগাটো বহুত ভাল দেই তুমি এনেই এইবাৰ। ক'ৰবাত জুলাইাহ ফুৰি য ক'ৰবাত প্লেন কৰা নাই।
প্লেন টো কৰিছিলো এতিয়া কি হয়, আৰু ক'ত যোৱা হয় সেইটোহে। গৰমতো যাব নোৱাৰি বহুত গৰম এতিয়া।
বা বহুত গৰম পেলাইছে মই মানে যি বৰষুণ দিলে মই ভাবিছোঁ আজি ঠাণ্ডা পৰিব।
বৰষুণ দিছিলে।
বৰষুণ দিছিলতো, ৰাতি দপালপিটা বৰষুণ।
দিয়া নাই আমাৰ এইপানে, ৰাতি কিন্তু লাইট নাছিলে ইমান। ৰাতি শুব'ই পাই নাই ৰাতি ইমান গৰম লাইট নাছিলে।
জোৰচে, জোৰচে বৰষুণ। তোমাৰ এই আমি মানে ভাবি আছোঁ, তোমাৰ টাৱাং যোৱা কথা।
উম
তোমাৰ এই এইটো দহ তাৰিখে দহ তাৰিখে এঘাৰ তাৰিখে যাম মানে তাৰপিছত থাকাকৈ যাম যদি মানে আমাৰ লগৰ কেইটা এতিয়া যাও নাযাওঁ যাও নযাও কৈ আছে তোমাৰ এতিয়া কেইটামানত ফ্ৰী হৈছে কেইটামানত নাই হোৱা এতিয়ালৈকে মানে কিছুমান আকৌ তোমাৰ এই জোপা তৰপৰা আহে যে মানে তোমাৰ এই ডিউটি থাকে সিহঁতৰ এতিয়া ছুটি হ'বহ মানে এতিয়ালৈকে তোমাৰ তেনেকুৱা বন্ধ দিয়া নাই।
বন্ধ দিলেই যাব আৰু বোলে কৈ আছে এতিয়া
মই মে মেঘালয় যাম বুলি আমি কৈছিলো মানে
অ', মেঘালয় জগাতটো ভাল দেই
উম তাত যাম বুলি কৈছিলো তাৰছত তাতে যাব মানা কৰিলে দেউতাই। সিহঁতে যাব মানে এতিয়া, মই নাযাওঁ আৰু
উম মই এই এইটো অৰুণাচল ডিমা হাচাও তাৰ এই বিয়াবিলাক খাবলৈ মন আছে মানে তাত তোমাৰ কিবা চাংঘৰত হয় বোলে।
উম গম নাপাওঁ
শুনিছোঁহে মই কিমান সঁচা কিমান মিছা নাজানোঁ।
উম হবও পাৰে।
সেইটো কাৰণে আৰু
আমাৰ ইয়াত নিচিনা নহয় ন, সেইকাৰণে বেলেগ হ'ব পাৰে। আমাৰ কাৰণে বেলেগ হ'ব পাৰে।
তাকে মই মানে আমাৰ আমাৰ ইয়াত যেনেকুৱা এয়া নৰ্মেল বিয়াত কিন্তু তাত তোমাৰ একে উম কিবা মানে বেলেগে মানে অকণ বেলেগে আজি মই ৰিলচতে যি চাইছো আৰু
উম।
আমাৰ ইয়াতকৈ বহুতেই বেলেগ। তাকে, এতিয়া কি পঢ়া শুনা কেনে চলিছে।
ভালেই চলিছে এতিয়া ভালে ঠিকেই আছে উম এডমিশন ক'ত ললা তুমি?
হা, হা,
এইবাৰ ফাৰ্ষ্ট চেম নহয় জানোঁ?
অ'
অ', এডমিচন কৰিলা?
কৰিলো কৰিলো
আচ্ছা।
তোমালোকৰ কি, কলেজ নে স্কুল
কলেজ।
কলেজ ন
অ'
উম কলেজত পঢ়িলে বাৰু এটা ফালৰ পৰা ভাল। এটা
ইমান গৰমতো যাব নোৱাৰে কলেজতো
উম উম
ভালে তোমাৰ যে এতিয়া বন্ধ আছে। এতিয়া যে ইমান গৰম
উম এইটো
এইকেইদনে বহুত গৰম কৰি আছে।
জুলাই মাহৰ পাছতো আকৌ গৰম আৰু পেলাবই নহয়।
আৰু লাইটো নাই তাতে এতিয়া।
অ, লাইটো কাটি দিয়ে হয় নে বেছি গম পেলালে।
উম, মানে জানো কি বা হয় একদম। যিমান গৰম হয় সিমানে লাইটটো কিমান বা অহা যোৱা কৰি ৰাতিটো শু'বই পাৰ নাই। তলত পকাত শুই আছোঁ। তো, গৰমত শু'ব নোৱাৰি।
নাই মই কেনি টোপনি গ'লো ঠিক নাই। মই তোমাৰ। মানে, এই বৰষুণ দিওতে মোবাইল চাই চাই চাই কেতিয়া শুলোঁ গমেই নাপাওঁ।
উম,
টোপনি শতি মানে ঘপক শুই গ'লো। মোবাইল তেনেকৈয় চলি থাকিল, ৰাতিপুৱা উঠি চাইছোঁ মোবাইল চলিয়েই আছে।
এনে এতিয়া তুমি কিবা কৰি আছা নেকি?
নাই, নাই, নাই। মই তেনেকৈ তোমাৰ মানে কলেজে যি কৰি আছোঁ, এনেই তোমাৰ। আ, চাইড ইনকাম বুলিবলৈ ইমান আ তুমি চব চিনি পাবা নে নাই নাজানো, এই এইটো ডাবৰ, ডাবৰৰ চিনি পোৱা?
হা?
ডাবৰ-ডাবৰ।
উম, হ
ডাবৰ ফেক্টৰী এটা আছে তাত, তোমাৰ মানে মই তোমাৰ এই আ, ডকুমেণ্টছ ভেৰিফাইবিলাক কৰিব লাগে।
অ, অ,
উম, কিবা গাড়ী-চাড়ী আহিলে, যোনখন কাগজ লৈ আহে সেইখন ভেৰিফাই কৰি দিব লাগে।
তেনেকুৱা মানে এ কম্পিউটাৰৰ কামেই কৰি আছোঁ আৰু। এতিয়া তোমাৰ ছাইড ইনকাম কিবা এটাটো উলিয়ায় থ'ব লাগিব।
কোৱা আকৌটো লাগিল।
এনেই মানে হাত খৰচাও নোলায়, একো নোলায়। আৰু আজিকালি বস্তুবিলাকৰ যি দাম।
উম, বহুত।
কিবা এটা কিনিব গ'লেই হাতত যে তুমি ধৰি লোৱা কাপোৰ, কিবাই কিনিব গৈছা তুমি হাতত দুহেজাৰ। পোন্ধৰ, পঁচিছশলৈ যাবই লাগিব। তোমাৰ মানে ভাল কাপোৰ কিনিব গ'লে। এনেতো আৰু ভাল কাপোৰ বুলিবলৈ আজিকালি। ক'তনো আছে, কাপোৰ বুলিয়েই নহয় চব, চব ক্ষেত্ৰতে কৈছোঁ। মানে কম, কম টকাত আজিকালি
পইচা উম, পইচা নহ'লে পইচা নহ'লে একো নাই আৰু।
উম, সেইটোৱেই। সেইটো কাৰণে মই ভাবি আছোঁ আৰু এতিয়া। যেতিয়ালৈকে একো নোলায়, তেতিয়ালৈকে এয়াকে কৰি থাকোঁ। মানে তোমাৰ ইণ্টাৰভিউ দিব লাগিবতো এইবাৰ, এইবাৰৰ পৰা।
উম,
এ ডি আৰ ই, পুলিচ নাই নাই এ ডি আৰ ই ক দুবাৰ দিছিলোঁ।
উম,
আণ্ডাৰ এইতটো তোমাৰ পায় নহয়, এইটিন। এববটো নহয় তলৰটো।
অ,
তোমাৰ দিলোঁ। এই কাট অফ যি মাৰিছে আৰু তোমাৰ মানে তোমাৰ এইটিন প্লাছখিনি কাট অফ তোমাৰ এশ কিমান মাৰে। কিন্তু আমাৰ তোমাৰ এইটিন তলৰখিনি ক'ম মাৰিব লাগে বুলি বেছি মাৰিছে, এই এইটো এশ বিছ মাৰিছে। এশ বিছৰ মই এশ বিছো নেপালোঁ। মই পাইছোঁচ সত্তৰ, সত্তৰৰ ভিতৰত ক'ত চিলেকশ্যন হ'ম সেইটো কাৰণে নহ'লোৱেই আৰু। এইবাৰ সেইকাৰণে আৰু অকণ জোৰ দিম। এইবাৰ বোলো আৰু অকণ জোৰ দিব লাগিব, তেতিয়া মানে হৈ যাব লাগে।
অ', এবাৰতে হাৰ মানি যাব নালাগে, কৰি থাকিব লাগে।
কৰি থাকিব লাগে। যেতিয়ালৈকে মোৰ বয়স বহুত আছে। এতিয়া মোৰ হৈছেহে, নাইনটিন। নাইনটিন, টুৱেণ্টি এ বহুত আছে। তোমাৰ বয় অ' মই কিমান বয়সলৈ কৰিব পাৰিম? চৌববিছ নে পঁচিছলৈ কৰিবই পাৰিম।
অ', অ'।
তেতিয়ালৈকে তোমাৰ কিমান হ'বগে কিমান চাকৰি ওলাব? আৰু এইবাৰ অসম চৰকাৰে কিমান চাকৰি উলিয়াই আছে।
উম, উম এনে ঘৰত খেতি চেতি কৰে?
ঘে ঘৰত খেতি মানে আমাৰ তোমাৰ খেতি ডাঙৰ হয়। কিন্তু আমাৰ মানে ঘৰত নকৰে, তোমাৰ এয়া চব আধি দি দিয়ে।
অ' সেই আমাৰো তেনেকাই বেলেগক দি দিছে এইবাৰ। মানে এইবাৰ দিছে, নহ'লেতো নিজে কৰে, এইবাৰ নাই কৰা আৰু বেলেগক আধি কৰিব দিছে।
নাই আমাৰ মানে নকৰেই, আমাৰ তোমাৰ আমাৰ দেউতা তোমাৰ এই অফিচ অফিচত যায়। দেউতাই টাইম না টাইম নাপায়তো। সেইটো কাৰণে, আমাৰ তোমাৰ মাটো হাউচৱাইফ আৰু, মায়ে তেনেকুৱা কাম মানে ঘৰতে যি কাম কৰে আৰু, বাকী তোমাৰ পথাৰত যোৱা তেনেকুৱা সেয়া নকৰে মানে।
উম, উম।
সেইটো কাৰণে এইটো চব আধিত দিছে আধিত। যিমান অ' আধিত যিমান কৰে মানে কৰি থাক আৰু এনেও বছৰেক বা এতিয়া নাৰ্ছিং কৰি আছে।
আচ্ছা।
এতিয়া তোমাৰ এই ৰিচেণ্টলি সোমাইছে তোমাৰ এইটো বছৰত।
অ', অ'।
জানুৱাৰীত সোমাইছে, বেছি দিন হোৱা নাই বাৰু। এতিয়া ভাল পেকেজেই পাই আছে। যদি মানে আৰু বাঢ়ি যায় চৰকাৰী চাক